তা
শুনিছো শুনিছো। কোৱা?
তোমাৰ মাতটো কিন্তু নাই শুনাই ভালকে।
এতিয়া শুনিছা?
শুনিছো কিন্তু একে ক'ৰবাত দূৰত দূৰত থকা নিচিনা লাগিছে।
এ নহয় মানে তোমাৰ এই এপটো অকণ গ্লিচ মাৰ নিচিনা মাৰি আছে।
অ মই ছো আলু কাটি আছা নেকি?
এ নাই কটা আলু, এই তোৰ লগৰটো ঘৰতে বহি আছো ৰ। খোৱা যোৱাই নাই কাম যিহে বাঢ়িছে আও।
কি কয় ইমান কাম কৰা নে আকৌ বোলে কামেই নকৰা
নহয় নহয় লগৰটো ঘৰত গোট আমাৰ মিনময় জৌগি ঘৰত তাৰ ঘৰত তাৰ ঘৰতে বহি আছো আৰু মানে কবলৈ গলে একে আবেলিৰ পৰাই বহি আছো
উম তাতো কাম বন নায়ে তুমি তাৰ লগত চা চাপৰ্ট কৰিব গৈছা।
তাৰ কামত নাই সি ঘৰৰ চব কাম কৰে তাক। সুধিবাচোন তুমি সি সি ঘৰৰ যে মই কৈছোঁ। ঝাৰু মাৰে বাচন ধুৱে কাপোৰ ধুৱে-
আৰু
তাৰ ঘৰলে যোনজনী আহিব তাক মানে তাইক মানে মৰমত থব ই চব। কাম কৰিব
অও ৱাহ। মই জনা আছো ইয়াৰ কথা এই নাৰ্চাৰীৰ পৰা ক্লাছ নাইনত। নাইন লোকে মই জানা আছে।
ই বহুত ই মানে ক'বলৈ গ'লে বহুত খটা খুৰ।
অ সি জানো জানো মই ইয়াৰ কথা ম মই কৈছানো মই ইয়াৰ কথা তেজে তেজে জানো। সিৰে সিৰে জানো মই ইয়াৰ কথা জানিব বাকী নাই।
বোলে অঔ এইজনীহে মই বৈছোঁ অ।
পুৱাই এইজনী বুলি কৈছে।
উম মানে তাইছত- মই মই ফোনটো লগাই মানে ফোনটো সি লগাইছে কৈছে বোলে ৰ ৰ ৰ। নামটো ক'ৰবাত অ এই চিনাকি চিনাকি লাগিছে ফোনতটো ডাইৰেক্ট মাৰি দিলে নহয়। মই ভাবিছো অঔ এইটো চিনি পাও মানে মানে তহঁত তাৰছত মই নাজানো না তোমালোকে স্কুল লাইফ একেলগে আছিলা, একেলগে পঢ়িছা বুলি তাৰপিছত সি যেতিয়া কৈছে ‌অ উম তেতিয়াহে মই গম পাওঁ বোলো ঔ গুৰি ক'ৰবাত।
ঘুৰিয়াকে বেলেগত।
গুৰিয়েকে মানে তোমাৰ ক্লাছ ওৱানৰ পা।
অ ক্লাছ ওৱান পা হা-
তোমাৰ যোনটো ক্লাছ ওৱানত। ক থাকে ক্লাছ ধৰিলোৱা টেইনৰ লৈকেও মানে সিহঁতৰ মানে- বণ্ডিং বিলাক অকণ বেলেগ তোমাৰ মানে সিহঁতক পাহৰিব নোৱাৰা তেনেকুৱা মানে।
গম মানে কি কলা ভালকে বুজি নাপালো আকৌ কোৱা
মানে চোৱাত তোমাৰ যোনটো এতিয়া ক্লাছ ওৱানৰ পৰা আৰু ক্লাছ টেনৰলৈকে।
উম
তুমি যোনটো লগৰৰ লগত আছা মানে লগৰজনীৰ লগত আছা তোমাৰ সেইটোৰ লগত তুমি এৰিব পাৰিবা নেকি। ধৰি লোৱা তোমাৰ মানে মেমৰিজবিলাক নহয়। কিবাবিলাক সৰুৰ পৰা তুমি একে ডাঙৰ হ'লে কি কি কৰিলা চবতো সিহঁতৰ লগতে কৰিছা।
কিন্তু মই এতিয়া কোনোৱে নাই লগৰ।
অ অ সেই ত এতিয়া সেইটো বেলেগ কথা কিন্তু তেওঁ মানে মোৰ জনা মতে মই মানে এতিয়ালৈকে যিমান। এতিয়া ইয়াকতো মই পুৰা সৰুৰ পৰা পাইছো কিন্তু তেওঁ ইয়াক মানে মোক স্কুলত পোৱা নাই ন গাঁৱত পাইছো কিন্তু, কিন্তু বেলেগত মানে স্কুলৰ এতিয়ালকে যোনখিন মই সৰু ক্লাছ ওৱানৰ পৰা একে টেনৰকে পাইছো সিহঁতক মই এয়া মই নন ষ্টপ মানে এতিয়া একে লগে এনেকে ফোনতে। সিহঁতৰ লগত মানে বণ্ডিংটো বহুত ধুনীয়া।
আছিলে বণ্ডিং আছিলে আগতে এতিয়া কিছুমান কথা পত- ত কাৰণে বাদ-
এই কিছুমানে কিছুমানে মই এইটো কথা লক্ষ্য কৰিছো কিছুমানে জানি বুজি মানে- কল নকৰে খালি হেল্ল'। আহ এই এইটো, কোৱা, কোৱা- কোৱা কচোন কোৱা।
কোৱা- কোৱা
মই মানে কি হৈছে জানা মই তোমাৰ খুৰীয়ে খুৰীৰ লগত কৰিলো
উম।
খুৰীনেক তোমাৰ মা নাজানো একে মানে কথা পাতি পেলাই এতিয়া মই অকণমান টাইম ধৈৰ্য লয় বহিছিলোঁ তাৰপিছত আকৌ মেছেজ আকৌ দি দিলো নহয় তোমাক নে তুমি মোক দিলে পাহৰিলো
আজি লাষ্ট নহ সেইকাৰণে কৰিলোৱাটো মানে বেছি ভাল আকৌ মানে মোৰ মানে এইকেইদিন জানা টোপনি ক্ষতি কৰোঁতে কাৰণে মানে মেণ্টেলিটিটো হেৰি হৈ গৈছে অলপ
তাকে মই মানে ৰাতি কেইদিন, মই মানে ৰাতি এইকেইদিন কৰা নাই
মই ৰাতি দুটা তিনটালৈকে- দুটালৈকে থাকো।
উম বা থাকা যে আকৌ মোক তোমাৰ মানে থাকিলে মই নোৱাৰিছোঁ মই বুলি কওঁ মোৰ ৰাতিপুৱা মানে কাম থাকে যে
অ দে সেইটো কাৰণে মোৰতো একো নাই
নাই নাই কাম- কাম মানে মোৰ তোমাৰ এন চি চি যাব লাগে টো ৰাতিপুৱাই - ৰাতিপুৱাই
বাধা আজ ছেম, মই যে বেৰোজগাৰ মই এতিয়া বৰ্তমান
কি মই তাতে এই চাকৰিত দৰমহা নাপাওঁ নহয় মোৰ নিজৰও কামৰ কাৰণেহে যাওঁ।
অ যিয়ে ন তুমি কিবা এটা কষ্ট কৰি আছা ন, মই যে একো এটা কৰা নাই। শুব লাগে ৰাতিপুৱা উঠো বাৰটা শুওঁ, খাওঁ বও সেইটোৱেই। হুম মানে কি বুজালা, হেই মই এলেহুৱা নহয়।
এলেহুৱা নহয় যে তুমি যদি আহ ইমান দেৰিলৈকে শুই থকা, এতিয়া মোক মোৰ উদাহৰণ এটা কাক দিম জানা?
অ মৃন্ময়ক
মৃন্ময় ক মই তোমাক কৈছো সি একে এটা বা দুটা বজালৈকে শুৱে, মই ৰাতিপুৱা চাৰিটা বজাত এন চি চি লে যাওঁ আকৌ দহটা বজাত পাই যাওঁহি ঘৰ। আহি পেলাই মই তা ঘৰ মই তাক আহি পেলাই মই পাও, সি এটা দুটালৈকে শুইয়ে থাকিব তাক মানে মই, তেতিয়া মই গম পাই গ'লো বোলো ঔ ত মানে শুৱ ন? কেতিয়াবা কেতি সি মানে বাম্পাৰ শুৱে মই তোমাক কৈছো তাৰ লগত মানে তুমি ৰেকৰ্ড কৰি মানে মিলাব নোৱাৰিবা
এটা কাম কৰিবা তাৰ লগত
কি? কি?
সি শুই থাকিব
হুম
ফ্ৰিজ আছে চাগে, ফ্ৰিজৰ পৰা আ বৰফ যে বৰফ পানী
মই মানে, তুমি মানে মোক কৈছা যে কালিমাক জগাবলৈ
কিয়? মই পাৰিম।
উম, তুমি মানে পাৰিবা হয়, মইও পাৰিম, কিন্তু মই যে যাম সি বাও তাৰ গাত পানীখিনি পৰিব, এ বিচনাখন যে ভিজিব, বিচনাখন ভিজিলে মাকে মোক কি কৰিব তুমি জানানে?
অ সেইটো পাহৰিছিলো ঠিক মনত দি আছা দেই তোমাৰ মেইনটো, পোৰা তেজ আছে ৰে,
তেইছ নাই তেইছ, তেজ চাই শুনা মই মানে অকণ ভাবি পেলাই গৈছো যে তাকতো তুমি পানীঙত পেলাই দিবা। তাৰপিছত তোমাৰ মাকে তাইক কি কৰিব তুমি ভাবাচোন।
তাৰিছতাৰ কাম এটা ক তুমি লগৰ এটাক লৈ যা তাকপাছ তাক দাঙি লৈ পেলাই মা, ৰ পৰা মাটিখিনিত পানী খিনি ধালি দিবা হৈ গ'ল।
কৌ ভাল ইমান কষ্ট কৰাতকৈ সি শুই থাকক সেইটোয়ে কথা। তাক জোগাই নো মই কি পাম। তাক জগাই নো মই কি পাম ফূৰ্তি পাম। উম চেটিছফাইতো নালাগে আমাৰ লগত, এয়া সি শুই থাকিলেও শুই থাক। শুই থাকিলেও শুই থাক মোৰ লগত একো কেচ নাই। মই যাওঁ তাৰপছত আবেলি মানে নহয় দুপৰীয়া মানে যাওঁ এনেই কথা চথা পাতো আৰু আকৌ আহিযাওঁ সেইটোৱে।
তোমালোকে কি ঘৰৰ ওচৰ ওচৰত নেকি? তোমাৰ আগতো এইখিনি মেলা পাতে ন মেলাটো ভাল হয় কিন্তু।
গোঁসাই থান গোঁসাই কলসাই থান। আমাৰ ঘৰৰ পৰা ক'বলৈ গ'লে বেছি দূৰ নহয়। একেবাৰে খোজকাঢ়ি মানে খোজকাঢ়ি যাব পাৰি আৰু অকণ অকনমান দূৰ হয় মানে খোজকাঢ়ি যাওঁতে অকণ ভৰিতো বিষ, তাত কিন্তু স্কুটি লৈ গ'লে মানে আৰু এই দুই এ তিনি মিনিটৰ ৰাস্তা।
বেছিও নহয় মানে ন?
বেছি নহয় এই ওচৰতে।
প্ৰত্যেক বাই যোৱা নে পাতিলে।
অ প্ৰত্যেকবাৰে বা কিন্তু এইবাৰ মানে তোমাৰ এই ছেকেণ্ডৰীয়েৰ এক্সাম আছিলতো। এইটো বাৰ মানে এবাৰে যি গ'লো তাৰ পৰা নগলো আমি এনে মানে প্ৰতিবাৰে প্ৰতি দিনে দিনে যাওঁ।
তুমি এইবাৰ ছেকেণ্ড ইয়ে দিছা ন।
উম,
আচ্ছা,
এইবাৰ দি এইবাৰ কলেজত এডমিশ্যন পাইছোঁ।
অঁ কি হয় তেজপুৰ কলেজ, আগতে ক'ত পঢ়িছিলা?
আগতে তোমাৰ মই গমেণ্ট বইছ।
ঠিকে আছে পঢ়া পঢ়া হেৰি, মই ইয়াক কৈছিলো হা বোলো তই গৰ্মেণ্ট এখনত লৈ ল। পইচা পাবি, কিমান হৈছে পঢ়িবলো চি বি এছ ইত, পঢ়িবি প্ৰাই ভেদডালত তাত,
টা মন আছিলে সম্ভৱ মই জনামতে তাৰপাছত। সি যেতিয়া মানে তাৰ মাকহতে ক'লে যে প্ৰাইভেটত পঢ় বুলি। নে কি বা বুলি ময়ো ভালকে ইমান নাজানো কিন্তু পাৰ্ভেট কথাবিলাক কিন্তু তেওঁ মানে মই জনামতে অকণ অকণ, মানে তোমাৰ সি তাৰ পঢ়িবলৈ মন আছিল বোলে কবা গভৰ্মেণ্ট স্কুলত,
তাৰপিছত।
তাৰপিছত নপঢ়িলে আৰু মাক হতেনে কোনে কিবা কৰিলে তাৰপিছত নপঢ়িলে।
পঢ়িব আচলতে গভমেন্টত মানিছো বাৰু চি বিএছ ই পলে গপছে ছেবাত নোৱাৰে। কিন্তু হ'লেও মানে যদি গভমেণ্টত যদি পঢ়া হয়।
নাই নাই সি মই তাক। সি মই তাক কৈছো সি এতিয়া মানে শুনা সি এতিয়া সৰুৰ পৰাই চি বি এছ ই পঢ়া। এ ঘপককৈ, আৰু এতিয়া ঘপককৈ তোমাৰ যদি ছেকেণ্ড ইয়েৰটো তোমাৰ। এই এইটো পাই যাব চেবাৰ অসমীয়া গাল তাৰ মূৰৰ ওপৰ দি যাব।
মোৰে বেগ লাগি গ'ল ছেবাত গৈ কি নাইনত।
কি খোৱা এই এইটো লাগে বাৰু দে আকৌ মই মানে মই এইটো কথা নক অহ, কিয় কও মই সৰুৰ পে মই প্ৰাইভেটত মই পঢ়িছোঁ ক্লাছ টেনলৈকে। তাৰ পিছত চৰকাৰীত গৈছো অকল ইলেভেনত।
প্ৰাইভেট তুমি ক'ত?
এই শংকৰদেৱ।
অহ',
শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ
চেবা-চেবা বৰ্ডে পৰে?
চেবাই পৰে কিন্তু- কিন্তু মই মানে তোমাৰ এনেকৈ তোমাৰ চৰকাৰী তাত পঢ়ি পোৱা নাই টো ইমান নাজানোটো কেনেকুৱা কি -কি কেনেকুৱা কি হয় যেতিয়া তাত গ'লো তাত মানে গমেন বয়জতটো আও জানাই আৰু পোৱলিবিলাক কেনেকুৱা। পাই গৈছো মানে। একো কৰিব নিদিয়ে সেই পৰীক্ষাত যে বহুত বেয়া ৰে।
বহুত বেয়া মই নিজে পাইছোঁ দিয়া মই ভালকে পাইছোঁ।
আকৌ সেইডাল পৰে আকৌ চেন্টাৰতে পৰিলেও মানে একো লাভ নাই তাত।
মইতো তাতে পঢ়া।
ক'ত?
গমেন বয়জত।
কি কোৱা এবাৰ কবা দৰং এবাৰ কবা এইটো। মোক কৈছে দিয়া সেই অ, মেত্ৰি মিদি
অহ, অ,
মেট্ৰিক ক'ত পঢ়িছা তুমি?
গমেণ্ট বইচ।
কি কোৱা ধেইট চাল্লা!
মানে আ বাকী চাবজেক্ট চবতে ভাল গ'ল এই তিনটা নে তিনটা ছাবজেক্টত তোমাৰ অ, পাঁচ মাৰ্ক, এক মাৰ্ক আৰু দুই মাৰ্ক কে কমি গঁল গৈ আৰু সেইটোও দিব নোৱাৰিলে সিমানে বেয়া।
উম, হয় কিছুমান হয় একো নাই পাছ কৰিলেনো কি আওঁ। তোমাৰ একজামৰ লগতহে কথা আও।
হ'লো তোমাৰ কিন্তু তাত কিন্তু বহুত ষ্ট্ৰিকলি চায় আৰু ইমানো একে ষ্ট্ৰিকলি চাব নালাগে সেইবুলি আৰু বেছ
অ, সেই এইটো হয় ৰে এইটো যে বহুত বেয়াকৈ চাই তাত এটা মাষ্টৰ আছে টেমা বুলি তোমাৰ এই প্ৰবীণ ডক্টৰ প্ৰবীণ কোচ। উম, চিনি পাবা চাগে হিন্দী পঢ়াইছে হিন্দী লোলো। তাৰ বকনি শুনি মানে মই এনেকুৱা লাগে যে নাই ইয়াক মানে কি কওঁ
তাৰ টিচাৰ্জখিনি নপৰে নেকি তাত ন' মেট্ৰিকৰ টাইমত?
কিবা নিশিকায় নে কি শিকায় কি কৈছে- কৈছে বুজি পোৱা নাই। মানে কি বেয়াকো নকয় নেকি?
হেল্ল',
আ, কোৱা?
অ, কোৱা- কোৱা কি কৈ আছিলা?
উম, নাই- নাই বোলো সেইটো কথা কোৱা নাই বোলো যি হওক নহওঁক এতিয়া কোৱা ভাত- চাত খালা নে নাই? উম, কিয় তুমি-তুমি বনাব নোৱাৰা? তুমি নাজানা নেকি? কি বনাব জানে, কি বনাব জানা? মেগি-মেগি। এইটো হয় বাৰু এইটো চবৰ লগত হয় তুমি মেগীটো বনাব জানিবা এনেও এইটো কম্পালচৰি।
কিন্তু এটা বস্তু বনাব জানো কবি ভাজি আৰু তোমাৰ হেৰি আ উম, কাণপুৰিয়া আলু। এই দুটা ভাল বনাওঁ।
কাণ কাণপুুৰিয়া আলু বনাব জানে মানে ন' উম। ধুনীয়া হয় ন, তেলটো বেছিকৈ দি বনোৱা চাগে? উম। তুমি মানে যোনকেইটা বস্তু সহজতে বনাব পাৰি সেইকেইটা পুৰা ধুনীয়াকে জানা আৰু।
অ সেইকেইটা পাৰো বাকী নাজানো মই।
নাই নাই ঠিকেই-ঠিকেই বনাব জানিব লাগে, বনাব জানিব লাগে, তুমি যদি বনাব জানিব নোৱাৰা মানে পাছত তোমাৰ দিগদাৰ হ'ব, বুজা নাই? পাছত তোমাৰ দিগদাৰ হ'ব। উম কিয়? তুমি যে তুমি সেইটো বুজি পোৱা নাই শিকি থবা শিকি থোৱা। হে? মানে চব চব সিয়ে বনাব।